শুনিছা নে?
অ', শুনিছো, শুনিছো।
অ', আজৰি হ'লা? অ', শুনি আছোঁ, মই শুনি আছোঁ।
অ', ভাত খালে নে?
ভাত খালোঁ, এহেঁতেৰ আকৌ মাইনা আজি স্কুল নাই সেয়া দেও- দেওবাৰ, সেইকাৰণে সোনকালে বনালো, সি বোলে ভোক লাগিছে, কালিও ৰুটি খালে সি।
অ', আমি সেই খালোঁ ভাত। অ, আমিও খালো, খাই এয়া আমি খাই আজৰি হৈছো, ভাইটিয়ে খাইছে।
অ', ভাইটি আহিলে তা পা? ভাত হেয়া এই অকমান মাংস অকমান যে, মানে মই কৈছোঁ যে, সেই শুকানকে ভাজিলোঁ, তাপা কেইটামান শুদাই ভাজিলোঁ, দালি সেয়াই।
অ', অ'।
এ ললো। কঁঠাল যে আনিছিলো সেয়া ঘৰৰ পৰা কঁঠাল পকিছিলে আকৌ আজি এটা কাটি পেলাই অকণমান, অকণমান মই দুুফুটামান খালোঁ, মাইনাই খালে অ' সোনদাই খালে মাইনাই খাব হে। এই ওচৰৰ মানুহ এজনিয়ে খাম, দিম বুলি কৈছিলে তাইক দিলোঁ কেইফুটামান।
অ' আমাও পকিছে এই হেৰিয়ত গুদামটোত থৈ দিয়া আছিলে গোন্ধাই আছে।
অ' ফুটাবোৰ সৰু সৰু খাবলে বেয়া নহয় ভাল পোৱা মানুহে খাব।
অ' আমাৰ এটো আজি বখলীয়াবলে ক'ব লাগিব।
খাবা অকণমান খাবা, খাব লাগে। বেছি পকিলে বেয়া হৈ যায়। মোৰতো বেছি পোৰা ধুনীয়া হৈ আছে খাবলে ভাল হৈছে। ফুটামান
আমাটো গোন্ধ ওলাইছে, নহয় সেটো খাবলে হ'ল। কিলে হ'বলা। উ, এই মানুহ ঘৰৰ নাই পকা যদি দুফুটামান দি
অ' উলিয়ালে দি দিবা এনেই নষ্ট হোৱাতকে। ফুটাটো সৰু যদিও গুটিবোৰ ইমান সৰু নহয় আকৌ ভাল। ভাল গুটিগিতা।
উম গুটি গিতাহে আমাৰ দৰকাৰ। দালিত দি খাবলৈ এতিয়া। মাছৰ হতিও বনাব পাৰি।
মানুহজনে টিফিন এটা লৈ আহিছিলে টিফি টিফিনটোতে ভৰাই দি পঠিয়ালো অলপ। আও এটা আছেই যেতিয়া।
উম অ' অ' ভালেই হ'ল দিলি। অ' আৰু কি অ' দিয়ে নহয়।
হেই এই যে প পোনে পোনে ঘৰ নহয় ইফাল বেংগুলী মা-মানুহজনী। তাইও মোক কলপচলা চলপচলা যোৱা বছৰ খুৱাইছে। আ অ' ঘৰত লগা ছিমো দিয়ে।
অ' অ' ভালেই হ'ল দিলে। এতিয়া হে বজাৰত ওলাবহে আকৌ। কঁঠাল চঠালবোৰ, ভা, উম। ভাত এই আলু ভাজি, দাংবডী ভাজি। আৰু শেৱালি ফুলৰ পাত এ বৰ বনালোঁ।
অ'
ভাত।
অহ।
তেনেকেই খালোঁ।
ভাল কৰিলে তাপা ল হেই ক অকণমানি নাই ঘৰত?
নাই। পলিঅ' খুৱাবলৈ নিলো ৰাতিপুৱা। পলিঅ' খুৱাই আহি তালৈ গ'ল। আজি পলিঅ' আছিলে।
উম। এ আমাৰ ওচৰৰ আছা গৰাকিকো দেখিছিলো গৈ পেলাই আহিলেগে কৈছে মোৰ গাটো ভাল নহয় কাৰণে নাথাকিলো। ৰুটিয়ে চাহে বনাই তেনেকে সিহঁতক দি থৈ
অ', অ। আজি ডিউটি পৰিছে যে আমি মামিহঁতৰ ঘৰত সোমাম বুলি ভাবিছি ছিলো তাতহে আছে ডিউটি আছে। তাপা নোসোমালো যেনিবা। সি তালে গ'লগে।
অ' তা
এয়াহ, উ। উম মই হে ভাত পানী খাই মেলি আজৰি হৈ চাউল কেইটামান আছিলে ল'লো লৈ মেলি আজয়ী হৈ এয়া বহিছোঁ। ঘৰত কুটাই অনা চাউল।
অ' ভালেই কৰিলা আগবেলাটা আজৰি হৈ থাকিলে পিছবেলালে কাম নাথ তাকে আওঁ।
উম লোৱা নাই যে।
উ'ম তাত কেক আনিছে হপাই কেক দেখিছোঁ।
কেক আনিছে বোলা। অ', কাটিম ভিডিঅ' এটা দেখিছিলো দি থওঁ এতিয়া।
অ' মইও দেখিছো তাকে। আমাৰ এই ৰাস্তাটোৰ কাৰণে হেৰি কৰিছিলে যে কালি এইখিলা আহিছিলে।
অ' তাবা
এমে লে জন আহিছিলে আহি পেলাই চাই -মেলি গ'ল। তাই কাগজ লক দৰখাস্ত ল'লে।
উম এই বিধায়ক আহিছে যেতিয়া হ'ব কিবা এটা।
পিছত হেৰি আকৌ আমাৰ ৰাস্তাৰ কাষতে আৰু এখন খুলিছে নহয়। কুঁহিয়াৰ ৰস বেচা বেচিন থাকে যে। সেই লগত গামোচাত আহিয়ে পিন্ধালে নেকি ঠিক নাই? ফটো দেখিছো, গামোচা দি পেলাই হেৰি কৰিছে নেকি সেইবোৰ।
উ'ম, ভালেই হৈছে সেইটো ৰাস্তাটো আহি গ'লে ভাল হ'ব আকৌ বোকা নহয়।
অ' বোপা তাতে পানীয়ে হৈ আছে কালি বৰষুণ, আজি বৰষুণ।
বোকাত পানী হলেও ধৰক গুচি যাব ইমান হেৰি নহয় কিন্তু- এনেই বোকা হৈ যায় যে, উ'ম এতিয়া সেই পকা কৰি দিলে ভাল হৈ যাব।
উ'ম ভাল হ'ব, তাকেহে কাম বোৰ হাতত লৈছে, যেতিয়া কৰিব।
কৰিব গে, অ'। সেইটো ৰাস্তা কাষৰ, হেৰি নহয় একবাৰে আও। সেই ৰাস্তাই হয়। মেইন ৰাস্তা কাষৰে। আমাৰ আছে, অ', কাৰেণ্ট আছে।
এতিয়া নাই এবাৰ বৰষুণ দিছে, এবাৰ ৰ'দ দিছে, এবাৰ বতাহ দিছে।
অ' আমাৰ ইয়াতো তেনেকুৱা, বতৰটো বেয়া কৰি আছে, আকৌ ভালকৈ। বড়ো গীত, উ'ম, ইয়াতো মই কাপোৰবোৰ হলেও ভিতৰতহে মেলি থৈছোঁ। আছে, আছে। অ', দেউতা সকাম আছে সকামলৈ গ'ল বৰসভা আছে।
অ', আমাৰ ইয়াত বৰ নামঘৰত বসবাহ আছে নেকি, সেই মাইকত সেইবোৰ গায় থকা শুনিছোঁ।
উ'ম, আমাৰ দেওতোলাত আছে আজি।
অ'। অ'। ঠিকে আছে, বাও হেৰীত কি লৰাই খায় গৈছে নে, নোখোৱাকে ক'ত গ'ল?
নাখালে হব, ভাত তাত খাব এনেই বাকী সি খালে। পিঠা ভাজিৰে দিলো আতা গুৰি দি সেয়া খালে। আটা, পিঠা আৰু কিবা কিবি খায়ে আছে। ইটো - সিটো লিচি খালে। লিচু আৰু এনেকে কিবা -কিবি খালে খাব গ'ল। তাত ভাত খাব।
তাকে আকৌ আমাৰ কি হেৰি ও অ' সেই প্লান গেছ এজেঞ্চিৰ কাষতে কিবা জগন্নাথ হেৰি আছে ইয়াত কিবা অভ্যাস হয়, নহয় অ', কিবা আমাৰ আ যোৱা আহিছে। ইয়ালৈ তেনেকে দাদা হয়, তাৰ এই ওচৰৰ মানুহ কেইগৰাকীমান আহিছিলে, পইচা খাবলে কিবা এটা দিলো আও টিকেট দিছে।
পাতে নহয়।
অ' ইয়াত মানে কিবা ৰথ যাত্ৰা তাত মানে কিবা হয়, প্ৰগ্ৰেম হয় কিবা তাত চাবলৈ যায় মানুহে তাত খোৱা বোৱা চব ফ্ৰী। এনেকে খুৱায় মানে ডাঙৰকে পাতে।
আহ পাতে অ' ডাঙকৈ। আপোনালোকে তাত সেই উ হেৰি মানুব আছে যে, পূজাও কিবা কিবি ধে পূজা পাতে নহয়।
অ দুলহাটৰ পৰা ইয়ালৈকে আহে মানে হেৰি কৰি পেলাই ৰথত কিবা মেম মই এবাৰ দেখিছিলো সেইটো মই ইমান মন কৰা নাছিলো।
অ সে এনেকে হৈ থাকিলে ভাল। চেন্তাৰ হৈ থাকে নহয় গ প। দিয়ে থাকে তাত অ। পূজা কিবা কিবি এনেকে দেখোৱেই হৈ থকা। উ।
এতিয়া বাঁহত ক'বালে যোৱা কথা আছিলে গৈছে নেকি নাই যোৱা নহয়।
গ'ল গ'ল গ' পেলাই আহিলে,
অ আহিলে,
আহিলে গে অ'
আহ!
গৈ আহিলে আগবেলাতে গৈ কাইলৈ আকৌ লৰা পৰীক্ষা আছে নহয়। ইয়ালৈ আহিব ইয়াৰ পৰা যাব, উম তলেদনো অম
ঠিকে আছে।
মাইনা পৰীক্ষা কাই লপা নে?
অকমান শুবলে হ'ব।
অ' অক অ' অকণমান পঢ়ক পঢ়ি মেলি অকণমান, শুই আকৌ ৰাতি পহিব পাৰিব, কাইলৈ কি আছে, বা?
কাইলৈ সে বিজ্ঞান আছে।
অ'
তাৰপা অ' কি কৰে, এতিয়া আকৌ সেইবোৰ হেৰি কি ৰসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞান। সেনেকে ভাগ ভাগকে থাকে নহ,
উম উম সিহতৰ কেতিয়া এটা হ'ব বা,
এই লগৰ লগৰ হ'ব নহয় চাৰি পাঁচ দিন মান তেনেকে হ'ব,,
অ'
বন্ধ নাথাকে, অ' তাৰপিছত বন্ধ দিব আও গৰম বন্ধ।
অ' গৰম বন্ধ দিব আও।
উ লৰাও থাকে যদি, পোন্ধৰ তাৰিখ লেকে লাগে ত সিও বন্ধটোত, তাতে পাব ফুৰিবলৈ যাবলৈ,
বন্ধতে পাৰিব সেইকাৰণে তেতিয়া কৰিলে আকৌ টিকট,
উম ভালেই হ'
উম সি আগতে কৈয়ে আছিলে খোলা হ'ব খোলা হ'ব বুলি। হেল্ল' এটা নতুন যে বন্ধ দিব বুলি ভাবিছিলে বন্ধ নিদিলে, অ'
অ'
আহ!
এতিয়া আগ চিষ্টেমত হলে তেনেকে বন্ধ কৰিব দিব এতিয়া,
উম সেয়া পোন্ধৰ দিন ক্লাছ হ'ব বুলি দিছে নহয়।
উ এ এতিয়া আজিকালি সেইতিয়া এমাহ বন্ধ দিলেই ডাঙৰ, ম ল'ৰা ছোৱালীৰ কাৰণে হেৰি হয় যে বহুত লৰ
লোকচান হৈ যায় যে উ, আজি সেইকাৰণে ব ইয়াত আমাৰ ইয়াতো সেই, অকল চৰকাৰী স্কুলবিলাকহে বন্ধ দিছে বাকীবোৰ খোলা।
হয়।
য়া এতিয়া আমাক শুব নেকি?
অকমান হব হ'ব লাগিব তাৰপিছত এই অকমানিক আকৌ আনিবলৈ যাব লাগিব নে শুবহি
জানো এতিয়া কি কৰে আনি গেনে থৈয়ে যায়হি
বাহিৰত বহুত দেৰি হ'লো আৰু বাৰ
সেয়াই আহিব আবেলি আহিব চাগে দুইটাৰ লগতে আহিব।
অহ, তেনেকা আহিলেও
উ দুইটাৰ লগতে গুচি বতাহ বেলেগ একো নাই। নহয় আকৌ গুচি আহিব নহয় কাইলে। আনিবলে, গৈ পৰীক্ষা দি সেইকাৰণে ৰখি দিব দহ তালে দাই অপেক্ষা। তাল সেইবা পছ এ
অহ', তুমি, তুমি কাম কৰি আছানে?
নাই কোৱা নাই মই কাম কৰি থকা নাই বিচি আছোঁ ভাইটিয়ে ভাত খাই আছে। বাহিৰত খাইছে।
অহ', উম' বতাহ মাৰি আছে আমাৰ ইয়াত।
ইয়াতো বতাহ দি আছে অলপ অলপকে, বতৰতো কলা মলা কৰিলে আকৌ কাপোৰবোৰ সামৰিলো, আকৌ ৰ'দ দিয়াৰ নিচিনা কৰিছে।
এতিয়াহে বতৰ বেয়া হবই আৰু বাৰিষা আৰু পুৰা।
বাৰিষা এইফালে হাল চাল বাইছে নে
মানুহকে ভ পাইছে কিছুমান আগত কিছুমানে ৰুইছে কিছুমান কঠীয়া ডাঙৰ হোৱা বিলাকে আৰু আজিকালি লাষ্টতে বেছিকে জোত লাগে মানুহবোৰ সোনকালে
উম সেই চবেই একেলগে কৰে যে উ চবে একেলগে কৰে যে খেতি উ আমাৰ ইয়াতো হাল বাইছে কিছুমানে ৷ আমাৰ এবাৰ বালে আৰু এছাহ ৷ আৰু বাব লাগিব ট্ৰেক্টৰে চাহবলে কঠীয়া অলপ অলপ ডাঙৰ হৈছেগে আৰু
এ হেৰি হলে শ্বিলঙলৈ যোৱা আগত বজাৰ কৰা কথা আছিলে নহয় কেতিয়া যাবা
যেতিয়া জানো কেতিয়া যাই কাইলে যোৱা কথা আছিলে কাইলেতো কেঞ্চেল হ'ল
অ',
আকৌ এতিয়া অহা সপ্তাহত যাব চাগে কোনোবা এদিন
অ' অ' তাৰপৰা আকৌ ঘূৰি অহাৰ পিছতহে আকৌ গুৱাহাটী লগ কৰিব লাগিব
তাৰপিছতহে যাব এইটো সপ্তাহত নহ'ব তাৰপিছতো সপ্তাহত যাব চাগে
িকছে কিবা লাগিলে কৈ দিবা তাৰপ লৈ আহিলে ভাল বস্তু
উম কা কি হয় এতিয়া
অকমান হেৰি বস্তু লব ল উম
তালৈ যাওকচোন গলে চালেহে গম পাম কি হয়
উম এই বহল বহল হে পেণ্ট সৰু কমৰ পেণ্টবিলাক সৰু ছোৱালীলৈ লোৱাগতে ল'লেই হ'ব তোমালৈ
প্লাজু
অ' প্লাজো প্লাজো হোৱা আগ তুমি এটা জিনস পেন ল'বা জিনস পেন এডাল বাউ এনেই কটনৰ প্লাজু পেন এটা লোৱা তেনেকুৱা হলে দুটা এটা জিনস তুমি আছে তেনেকুৱা ভাল এ অকমান লব লাগে তাৰপা সেই চৰ্টত কুৰ্তি লেখিয়া অকমান ওপৰ ফালে কিবা জাইন ডিজাইন থ গম পালাবা তুমি ক্ষীণ নহয় তেতিয়া ভাল লাগিব গম পালান নাই
সেই তেনেকুৱা ভাবি থৈছো
ফালে হেৰি থকা অ তাতকে ল'বা।
অঁ
উম ভালকে ল'ৰাক লৌ কিবা এটা লৈ দিবলৈ কবা ৰ'বা। এ ফুৰিব লাগল দে